মোৰ আৰু ন' এইটোৰি কেনে চাৰিটা বাকী আছে তাৰপিছত হৈ যাব, তোৰ কেইটা বাকী আছে?
তাৰপিছত ত্ৰিশটা হৈ যাব নেকি কি ক?
অ', তোৰ কেইটা বাকী আছে?
মোৰো কেইটা বাকী আছে? মোৰ এতিয়া বিশটামান বাকী আছে।
বিশটা
উম।
কি ক?
কা লগত কথা পাতিম ন কথা পতা মানুহে নাই মোৰ মত বহুত দুখীয়া।
হ'ব। দেয়া হেল্ল'
হম
অঁ আছা ইমান নিস্তবদ হৈ য যে একো শুনাই নাপাওঁ।
বা ইমান অসমীয়া নিস্তব্ধ নিস্তব। পুনি গোপন কথা পা নেকি নিষ্টব্দ আপোনাৰ লগত মই গোপন কথা পাতিব বিচাৰো আপোনাৰ লগত মোৰ যি নহয় নহয় গোপন ক থা মোৰ মনৰ গোপন কথা।।
অ আচ্ছা আচ্ছা এইটো কৰি আছা আহ।
এ এইটো টিকেটটো অহাই নাই মই সদায় চেক কৰো ৰাতিপুৱা উ
কিবা হৈছে চাগে।
চেক কৰা ন তই তোৰ তাত।
মোক কেনেকে কি কৰো মই গম নাপা নহয় আগতে কেনেকে কৰে
তাত গৈ চাৰ্চ কৰ এইটো মোক তাচত চা। টিকেট দেখাই যদি কিন দে নহলে নহলে শ্বিলঙত চাওঁচোন
আহ চকুতো খুচাই আছে কলকাতা
য়েছ
ত কলকাতাত চাব যাবি এতিয়া
যদি ইয়াত নাথাকিলে মই পাক্কা কলকাতাত চাব জলো গলোহেতেন
তাতে কি আগতে হয় হ'বও পাৰে
নহয় মানে ইয়াত যদি নাথাকিলেহেঁতেন আৰু
অ বহীয়া
মোৰ ইকনমিক্সৰ পৰাহে ভয় লাগিছে এতিয়া
হে ই অ ই কৰি আছে তাকে ভাবি আছো কষাই যাও য়ে
ভাবি আছা
এ নহয় ই আৰু পিৰিক পাৰাকে থাকে নহয় চৰাইতটো হয় হেল্ল' কৰ পৰা পছে ন ন
আৰু চাৰিটা আছে
চ মদৰ চাৰি ত আছে
তাৰপিছত হৈ গল আৰু জীৱনৰ শেষ অন্তিম
জীৱনৰ শেষ অন্তিম পৰাও
উম
অ মোক ক না হ নাই মুক মাৰ্চত চাম নেকি
নাই নাই বুকমাইশ্বোত নাই
তে
ডিষ্ট্ৰিকতে চাব লাগিব অহা নাই ন এই অহাই নাই চাগে আমাৰ এইটো এইটো চহৰত অহাই নাই চাগে আৰু
চেচ
এ আহিব আহিব নাহাটো নহয় এতিয়া
দেৰিকে আহ বই তে বোৰ এ আৰু এসপ্তাহ মান লাগিব চাগে এসপ্তাহ নহয় এসপ্তাহ পিছতো হেৰিয়ে হবচোন
কি হব মানে
এসপ্তাহ পিছত আৰু এসপ্তাহ দুইদিন নে তিনিদিন পিছত চোন আহিয়ে যাব
তোৰ মাৰ নামটো ইয়াত লিখা নাই ন উম
হা
এই গোটেইখিনি যে এটা লিষ্ট দিছে যে মোৰ লিখিছে মোৰ মাৰ নামটো লিখিছে কিন্তু তোৰ মাৰ নাম লিখা নাইচোন
আহিছে তো আছে
কোনতো।
নাম কব নোৱাৰো ন।
ত আছে অ
উম।
অহ তহঁতৰে ফটো লগাই থৈ দিছে ৰাইট চাইডে থকা জনী। বেক চাইড থকা জনী নাই চোৱা মই মাজত থকা টো চাইছো। উ।
কি অহ।
তই ভাবি আছিলি চাগে মই কম ৰাইট চাইডত থকাটো। চাই পেলাই মই পাগল হৈ গৈছো, সেইটো হয় পাগলটো হৈ গৈছো।
নাই হোৱা তই হব চুপথাকিয়ে মিছা কথা কৈ নাথাক।
সঁচা কথা কৈছো।
উম বহুত মিছা কথা কৈ আছ তই চুপথাক।
তেন তেন টো ৰন তন
ইমান খিন আছিলো না। মই ও খিন আছিলো অ তই ভাত খাব জাও নেকি।
মাতি আছে অ।
উম ইমান জলদি।
উম বহুত জলদী অহ।
অহ হইটো ভাত।
এই নাল দফ। ফানকেইটা ন একদম মানে অ। শান্তি একদম।
হয়টো। তোৰ।
নহয়। এই যে বুঢ়া বুঢ়াতৰ।
বুঢ়া অহ আচ্ছা। অহ হব কি ক'ম আৰু মই তাৰ কথা একো নকওঁ মই কাৰো প্ৰতি অন্তৰৰ পৰা বেয়া।
টুম টুম। তিন তিন তিন দিন দিন।
গম পাইছে নে নাই।
পাইছো।
অ বঢ়িয়া। অহ কিবা ভাল লগা নাই।
কিয়।
নাজানোঁ মোৰ ফুৰিব মন যাই আছে মানে এইকেইদিন কলেজলে যাই আছো ন সেইকাৰণে মণ নাই মোৰ।
কলেজ গৈ আছ কাৰণে ভাল লগা নাই কি যে কও।
উম না ভাল নালাগে এনেকাত।
ক'ৰবাত ফুৰিব যাওঁ যাওঁ
সেইটোৱেতো মই কৈ আছো
সেইটোৱে কৈ আছা নেকি?
তে
কি কথা ক
বাছত গৈ একেলগে বঢ়িয়াকে ফুৰি আহোঁ ক'ৰবাত।
ক'ত
মই নাজানো
ফাক ঠাণ্ডা দিনত ভাল যাবলৈ মন গৰম দিনত মোৰ ওলাই যাবলৈ মন নাযায় দে।
হয় উম
ৰচোন
অলপ গেম খেলো ৰ
মইতো জীৱনৰ লগতে খেলি আছো নিজৰ
চুপ থাক
মই মোৰ জীৱনৰ লগত মায়ে মাতি আছে দেই
হ'ব দে যাবি দেই ইয়াৰ পিছত
হা
তাৰ পিছতো তিনিটা কল কৰি কেনে যাবি দে
চাউণ্ডটো কমাই লওঁক এক অ মোৰ ইয়াৰফোনটোত পিন্ধি লওঁ নেকি অ ইয়াৰ ফোনটো পিন্ধি পিন্ধি কথা পাতি পাতি খাব পাৰিম ন বাহিৰলৈ যাবলৈ মন যোৱা নাই এইটো এইটো ফোনত জলদি মানে বাহিৰত এইটো ফোনত শুনি পায় বুইছা নাই
অ' আতছা
উফ আৰু তিনি একো নাই বাকী ক কিবা
কি যে হব কি কি ক'ম মোক কিবা চাই আছো নে খেদি আছো মই একো নিজে পাত্তা পোৱা নাই
কি খেলি আছ
গেম এ এৰ' বুলি যে
ত গম পাইছো তোৰে ভাল সেইতে খেল তাক মোৰ পাপাইতো বা খেলি খেলি খতমে কৰি দিলে চাগে আজিকালি নেখেলে আজিকালি নে? খেলে মইতো ভাবিছো খেলি খেলি খতম কৰি হয় যে
বাপৰে।
মই ইমানেই ইণ্টাৰেষ্ট বঢ়াই দিলো ন। সেই
অ' ৰে তই একদম খাতৰা ইণ্টাৰেষ্ট বৰহাই দিচ।
মই আগৰ পৰাই খাতৰা চবে নাজানে নহয় মইহে জানো অকল। কেনেকুৱা বেমাৰিটো মই।
কিবা বনাইছে আজি খাবলে।
ফাইপুৰ।
উম টুষ্টি বনাব লাগে টুষ্টি।
তুষ্টি। সেইৰা আমি এইটো নকওঁ।
মাঞ্চুৰিয়ান খাবলে মন গৈছে মোৰ ইফালে।
উম হয় দে মাঞ্চুৰিয়ন।
ক' কক্ৰচ ভাজা খাই দিম তোক।
চুপ থাক না।
কেনেকা যে মজা লাগিব খুৱাই দিম তোক মই।
উম।
ইণ্ট্ৰেষ্টিং।
এ ফাল্টো কথা কৈ নাথাক গম পাইছা।
যেতিয়া চোবাই দিবি তাৰপিছত ফাঁচকে পেটছে মোক দা এ অ চৰি-চৰি এ অ, অকলে গেইছে নেকি?
চব
চৰি-চৰি।
চুপ থাকো বুলি চুপ কব থাকিব লাগে গম পাইছা না নাই। মানে ফোন কাটি দিম মই।
কাতিবও নোৱাৰা তই। য নোৱাৰা দে নকওঁ, দে নকওঁ। মঞ্চুৰিয়ান খাবলে মন গৈছে কিন্তু দেই।
আকৌ কিবা এটা কবি ফাল্টো কথা কিবা এটা।
নকওঁ-নকওঁ, কওঁ নেকি ফাল্টো কথা এটা।
তোক বিশ্বাস নাই।
ক না এটা এটা ক এটা কম বেছি-বেছি ফাল্টো নহয় অলপ ফাল্টো।
মই কাণখন আগতে দূৰ কৰি থৈ দিম।
কওঁনে নকওঁ ক?
ন পোৱা নাই কিবা যদি কৈ আছা।
একো নাই কোৱা অ' হৈ কলহ দিওঁ নেকি তোক, হেল্ল', এ নকওঁ নে একো।
হেল্ল',
হেল্ল' নকওঁ দে একো নকওঁ বেয়া কথা। হেৰি দে মই ভাত খাবলৈ যাওঁ আৰু।
হয় নেকি। দে-দে যোৱা তই আৰু পাতবি ন তাৰপিছত।
তাৰপিছত শুন তই কি কৰিবাৰ ন চ এতিয়া মোৰ মাৰ এইটোতো বেছি-বেছি দেিন মোৰ ওচৰত নাথাকে ন তই এইটোৰ পৰা মই কৰিম আৰু তই তোৰ মাৰটো যদি থাকে তেতিয়াহ'লে তই মোৰ তাতো কৰি দিব পাৰ পিছত ন একো কেছ নাই মানে এনে তোৰ মাৰ এটা বেছি।
অ' না অ'
বুজিছা নে নাই।
ঠিক কৈছা, ঠিক কৈছা।
চাৰিটা আছে ন,
এতিয়া অ' চাৰিটাই হ'ব এতিয়া নাই চাৰিটা সেইটো মিলি কেনে চাৰিটা।
তেতিয়াহলে আৰু সেইয়াই চাৰিটা মই ৰাতিপুৱাও মই উলাই দিব পাৰো ৰাতিপুৱা মা নাথাকে ন। দেচোন দে মই ভাত খাই আহি, পেলাই কৈ আছোঁ তোক।
দে হবো দে।
তোক কিন্তু কক